অ' কেনে আছ ক?
অ' মই ভাল ৰ, তোৰ?
মোৰো ভালেই দে।
খালি?
ভাত নাই খোৱা ৰ! অলপ দেৰিকৈ খাম। এ আমাৰ দেৰিয়ে হয়। মাহঁতেতো জল্দি খায়। মোৰ বাজি যায় মোৰ ঠিক নাই মানে
অ মানে ত ডেইলি বেলেগ বেলেগ টাইমত আৰু
উ
উম উম
বাকী ক'চোন।
বাকী মই ভাবিছো তোৰ, লগত মই এটা বিষয়ত কথা পাতো বুলি
অ'।
মানে ভোট জলকীয়াৰ ওপৰত তইতো খাৱ চাগে ভোট জলকীয়া ভাতৰ লগত! অ' অ' অ' এনে ভাল পাৱনে নাই?
এ বঢ়িয়া লাগে জলকীয়াটো।
তেতিয়া হয়তো ফুচকাৰ লগতো দি দিয়ে ন'হ!
এ বহুত জ্বলাও আছে, কিন্তু জ্বলা হ'লেও মানে যিটো এটা গোন্ধ ন! ভাল লাগে খাই পেলাই
এইটোৱে মানে, ভাতৰ লগত খায়ো ভাল লাগে বঢ়িয়া ন?
মানে তোৰ ভোট জলকীয়াটো, কেৱল এটা মানে জ্বলা নহয় আৰু! ই মানে অসমত কৃষি, সংস্কৃতি খাদ্যভাৰ, অৰ্থনীতি তাৰপিছত বৈজ্ঞানিক গৱেষণা আৰু মানে আন্তঃৰাষ্ট্ৰীয় পৰিচয় মানে এটা গুৰুত্বপূৰ্ণ অংশ হয়। ইয়াকতো পৃথিৱীৰ মানে অন্যতম তীব্ৰ মানে। জ্বলা থকা মানে জলকীয়া হিচাপে জানা যায় আৰু!
আচ্ছা।
এনে মানে তই মানে ভোট জলকীয়া মানে কি ভাবা
এ ভোট জলকীয়াটো মোৰ মতে হৈছে ছা এতিয়া অসমৰ এক বিশেষ জাতৰ জলকীয়া যিটো তোৰ আন জা জাগাত নাপায় অসমতে পোৱা যায় আৰু ই ই তোৰ মানে জলকীয়া জ্বলাটো মানে বহুত বেছি মানে আৰু ইয়াত বেছি জ্বলা থাক তাৰ বাবে মানে ইয়াত বিশ্বতে মানে গোটেই বিশ্বজুৰিতে মানে এটা পৰিচিত হৈ পৰিছে মানে ভোট জলকীয়াত ত আৰু তো ইয়াত ই ইংৰাজীত তোক ইয়াৰ ঘোঁচ পেপাৰ বুলি কোৱা যায় আৰু তোৰ
এইকাৰণে আমি বহুতেই আমি ইয়াক ভোট জলকীয়া নামেদি জানো আৰু
অ অ মানে তোৰ ভোট জলকীয়া নামটো কিয় হ'ল পিছে
ভোট জলকীয়া নাম হ'ল মানে চা এই নামৰটো উৎপত্তি সম্পৰ্কে বিভিন্ন মত মত আছে কিন্তু এটা মত অনুসৰি মোৰ মতে যদি ক'ব যাওঁতে ইয়াৰ জ্বলন মানে ইমানেই তীব্ৰ মানে ইয়াৰ জনতি ইমানেই বেছি দি যে মাজে মাজে ভূতৰ দৰে আচৰিত অনুসু অনুভৱ কৰে মানে যেতিয়া মানে জলকীয়াটো খায় আৰু আৰু সেইটোৰ বাবে মানে স্থানীয় ভাষাৰ শব্ তেও পৰাই মানে নাম আহিছে আৰু ভোট জলকীয়া বুলি
আচ্ছা আচ্ছা মানে ভোট জলকীয়া ক'ত বেছিকে মানে উৎপাদন হয়
ভোট জলকীয়াটো তোৰ অসমৰ লগতে নাগালেণ্ড মণিপুৰ আৰু উত্তৰ পূৰ্বৰ ভাৰতৰো কিছুমান অঞ্চলত পোৱা যায় তাৰ মানে খেতি কৰা হয় আৰু আৰু অসমৰো বহুত জিলাত কৃষি কৃষকসকলে ইয়াক মানে উৎপাদন কৰে
অ অ অ অ ইয়াৰ মানে এটা বিখ্যাত হোৱাৰ কাৰণো আছে গম পাৱ তই যেতিয়া মানে দুই হেজাৰ সাত চনত মানে পৃথিৱীৰ আটাইতকৈ মানে বেছি জ্বলা থকা হিচাপে মানে এই ভোট জলকীয়াটো মানে স্বীকৃতি লাভ কৰিছিল
আচ্ছা
পিছত আৰু বেলেগ বেলেগ বহুত জ্বলা আহিল মানে কিন্তু নিজৰ মানে সেই জ্বলাবোৰে মানে নিজৰ জ্বলাৰে ৰেকৰ্ড স্থাপন কৰিছে মানে আৰু ভোট জলকীয়া মানে এতিয়া বিশ্বৰ অন্যতম তীব্ৰ জলকীয়া হয় আৰু
অ
এনে হেৰি কচোন ভোট জলকীয়া মানে ইমান জ্বলা কিয় কাৰণে বেছি মানে তই কি ভাব
মানে ভোজ জলকীয়া টোৰ এটা কেপাচাইন মানে এটা যৌগৰ পৰিমাণ মানে বেছি আৰু এই মানে যোগ গৈ জলকীয়াৰ মানে জলাটো বনাই আৰু
হৌ হৌ
ইয়াৰ মানে হেৰি জলং ক্ষমতা মানে অহ স্কভিল হা স্কভিল হিট ইউনিটচ্ মানে এই বস্তুটোৰে জোখা হৈ যায় আৰু
অ অ অ
উম তই কচোন ভুত জলকীয়া ভোট জলকীয়া খেতি কেনেকে কৰে
ভুট জলকীয়াৰ খেতি মানে তোৰ চা উচ্ছ আৰু আৰ্দ আৰ্দ্ৰ জলবায়ুৰ তাৰপিছত তোৰ উৰ্বৰ মাটি ছত পৰ্যাপ্ত সূৰ্যৰ পোহৰ আৰু সত সঠিক পানীৰ ব্যৱস্থাপনা থাকিলে ইয়াৰ মানে ইয়াৰ ভাল খেতি হয় আৰু আৰু লগতে তো সাধাৰণতে তোৰ মানে বীজৰ পৰা পুলি তৈয়াৰ কৰে আৰু খেপ পয়েপ পুলিৰে মানে খেতি কৰা হয় আৰু আৰম্ভ কৰে খেতিখিনি
অহ এনে কৃষকসকলৰ বাবে মানে এই খেতিটো কিমান লাভজনক
আছা যদি উৎপাদন আৰু বজাৰ ভাল হয় তেতিয়াহ'লেতো ভোট জলকীয়াই কৃষকসকলক ভাল মানে ৰকম দিব পাৰে আৰু
অহ অহ
দেশীয়ে বজাৰৰ লগতে বিদেশতো তোৰ ইয়াৰ মানে চাহিদাটো আছে আৰু মানে বাহিৰতো মানে পপুলাৰ মানে জ ভুট জলকীয়া অকল অসমতে নহয়
অহ আচ্ছা আচ্ছা
আৰু বাকী ভোত জলকী তেঅৰ কেনেক ব্যৱহাৰ কৰা হয় তই কি ভাব
ভুট জলকীয়াটো তোৰ বহুত ধৰণে ব্যৱহাৰ কৰিব পাৰি আচাৰ চাটনি তাৰপিছত শুকান গুৰি কৰি তাৰপিছত চচ হিচাপে তাৰপিছত মাংসৰ লগতো তই দিব পাৰ ভোট জলকীয়া আ মাছৰ আঞ্জাতো তই দিব পাৰ আৰু তোৰ বহুত মানে অসমীয়া খাদ্য আছে যিবোৰত মানে তোৰ ভোট জলকীয়াটো ব্যবহাৰ হয় আৰু সোৱাদটো বেছি বঢ়াই দিয়ে কিন্তু মানে তোক সেই বস্তুটো বহুত কমকে ব্যৱহাৰ কৰা হয় চা ভোত জলকীয়া বেছিকে খালে আৰু পেট বেয়া হৈ যোৱা আৰু সেই সম্ভাৱনা থাকে ন সেনেকে বস্তুদি ইমান খাব নোৱাৰি আৰু
উম
মানে অসমীয়া খাদ্যত মানে ভোট জলকীয়াটোৰ বিশেষত্বটো বহুত আৰু মানে তোৰ বহুত মানে অসমীয়া পৰিয়ালত কেৱল এটা তাত ভোট জলকীয়াই মানে ভাত তাৰপিছত দাইল আৰু খাৰৰ লগত মানে খোৱা হয় আৰু মানে ই খাদ্যটোৰ মানে গোন্ধ আৰু সোৱাদটো বঢ়াই দিয়ে
উম আচ্ছা
মানে ভোট জলকীয়াৰ স্বাস্থ্য গতো উপকাৰিতা আছে নিকি
উপকাৰিতা মানে চা এটা যিটো কেপচাইচিনৰ ওপৰত বহু মানে গৱেষণা চলিছে মানে যিটো ভোট জলকীয়া পোৱা যায় আৰু ই মানে বিশ্ব আ মানে ই মানে বিষ অনুভূতি ধৰ তাৰপিছত বিপাকীয়া বিপাকীয় প্ৰক্ৰিয়া আৰু কিছুমান মানে স্বাস্থ্য বিষয়টো মানে সম্ভাৱ্য ভূমিকা মানে ৰাখিব পাৰে কিন্তু অতিমাত্ৰা খালেও কিন্তু অসুবিধা হ'ব পাৰে যেনে ধৰ পেটৰ অসুখ হ'ব পাৰে যদি লাগাতকে বেছি খাই দিয়
সেইটোৱেই উ উ এনে মানে ভুট জলকীয়াটো খোৱাৰ টাইমত কি কি আমি বস্তু চাই কিনে খাব লাগে
হয় নে চা অতি কম পৰিমাণে আমি খাব লাগে কাৰণ খোৱাত মানে জাষ্ট আমাক টেষ্টহে লাগে ন জ্বলাৰ ত সেইটো হিচাপ আমি অলপ কম কমকে খাব লাগে লগতে খোৱাৰ পিছত চকু বা মুখত হাত দিব নালাগে যিখন হাতেদি তই খাইছ তাৰপিছত শিশুৰ পৰা দূৰত ৰাখিব লাগে আৰু সংহে সংবেদশীল ব্যক্তিও মানে এইবোৰ খোৱাৰ পৰা মানে দূৰত থাকিব লাগে আৰু বিশেষকৈ সাৱধতা মানে অৱলম্বন কৰিব লাগে আৰু। মানী চলিব লাগে কিছুমান কথা।
য'ত বিদেশলৈকে যায় নেকি।
যায়-যায় কাৰণ চাহ শুকান জলকীয়া তাৰপিছত গুড়ি আৰু প্ৰস্তুত সামগ্ৰীৰ ৰূপত বিভিন্ন দেশলৈ মানে
মানে তৈয়াৰ কৰা হয় আৰু। মানে সেনেকে তৈয়াৰ কৰি বাহিৰলৈকেও পঠোৱা হয় আৰু ইয়াৰ ফলতো আমাৰ অসমৰ কৃষি মানে অৰ্থনৈতিক উপকৃত হয় আৰু মানে ভালেখিনি মানে হেৰি পইচা আৰ্ণ কৰিব পাৰে আৰু।
আচ্ছা-আচ্ছা ঠিকে আছে বাৰু। ভোট জলকীয়া দি ভাল পইচা মানে উপাৰ্জন
কৰে-কৰে কাৰণ বাহিৰত তো তোৰ পঠোৱা যায় তাতে বাহিৰতো দিমান বেছি ভোট জলকীয়াটোৰ আমাৰ। তাতে নাপায় আমাৰ অসমতে পায় আৰু নৰ্থ ইষ্টৰ এৰিয়াতে পায়টো। ত' এইটো কাৰণে ইয়াৰ পৰা মানে ইম্পৰ্ট কৰে আৰু।
আচ্ছা-আচ্ছা। এনে মানে সেই ক্ষেত্ৰত কি-কি গৱেষণা চলি আছে?
অ' মানে চাও উন্নত জাত উৎপাদন তাৰপিছত তোৰ উৎপাদনৰ বৃদ্ধি। তাত কেপচাই চিনৰটোৰ ব্যৱহাৰ। তাৰপিছত খাদ্যৰ প্ৰযুক্তি আৰু ঔষধি সম্ভাৱনাৰ ওপৰতো গৱেষণা চলি আছে আৰু ইয়াক লৈ।
অ', অ' এনে মানে তোৰ এই বস্তুটোতো জৈৱিকভাৱে উৎপাদন কৰিব পাৰি।
উম।
মানে তোৰ জৈৱিক সাৰ আৰু তোৰ প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰি মানে উচ্চ মানৰ ভোট জলকীয়া উৎপাদন কৰিব পাৰি মানে।
পাৰি পাৰি।
উম।
এনেইতো কৃষকসকলে মানে-মানে কিবা সমস্যা আহেনে এইটো লৈ।
কৃষক সমস্যা কৃষকসকলৰ সমস্যা আহে মানে তোৰ বস্তুটো দামটো মানে বাঢ়া কমা হৈ থাকে বজাৰত কেতিয়াবা বাৰে কেতিয়াবা কমে এনেকুৱা আৰু তোৰ বস্তুটো মানে সংৰক্ষণত অসুবিধা হয় আৰু মানে পচিওঁ যায় ন বস্তুটো বেছি দিন থাকিলে তাৰপিছত অ' কিবা পোকে খাই দিয়ে বা ৰোগ ধৰে তাৰপিছত বজাৰ বজাৰ সংযোগ আৰু তোৰ প্ৰচেচিং সুবিধাৰ অভাৱ এইবোৰ বহুত মানে সমস্যা আহি যায়।
আচ্ছা।
এনে ধৰ মূল্য সংযোজন কেংকে কৰিব পাৰি?
আ, তোৰ মূল্য সংযোজন কৰিব হলে তই ইয়াৰে আচাৰ হল চছ বা গুৰি বা পেকেতজাত সামগ্ৰী আৰু তোৰ অনলাইন বিক্ৰী।
অ', অ'।
ৰপ্তানিৰ জৰিয়তে ইয়াৰে অধিক আয় লাভ কৰিব পাৰি আৰু।
আচ্ছা-আচ্ছা আৰু ভোট জলকীয়া টোয় মানে অসমৰ আমাৰ পৰিচয়টো কেনেকে মানে বৃদ্ধি কৰি দিছে।
চা এতিয়া যিদৰে জে অসম চাহৰ বাবে বিখ্যাত তেনেদৰেতো ভোট জলকীয়ও অসমৰ এক আন্তৰাষ্ট্ৰীয় পৰিচয় তে সেনেকে ই মানে অসমক বিশ্বৰ খাদ্য মানচিত্ৰত মানে এক বিশেষ স্থান দিছে সেইবাবে মানে এইটো এটা ভোট জলকীয়া এটা পৰিচয় বুলি মানে জনাজাত আৰু অসমত।
আচ্ছা আচ্ছা এনে তোৰ নতুন যিটো প্ৰজন্ম সেই মানে প্ৰজন্মটা কি কৰিব পাৰে।
নতুন প্ৰজন্ম হৈছে আধুনিক কৃষি শিকিব লাগিব তাৰপিছত জৈ জৈৱিক উৎপাদন বৃদ্ধি কৰিব লাগিব। আৰু অনলাইন বিপণন কৰিব লাগিব আৰু ভোট জলকীয়াৰ আধাৰত নতুন খাদ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰিব পাৰিব মানে পাৰে তেতিয়া তোৰ বস্তুটো আৰু প্ৰ প্ৰচাৰ হ'ব।
অ
বিশ্বজুৰিত।
নতুন হেৰি, ভূত জলকীয়া মানে ভৱিষ্যতটো কেনেকুৱা?
যদি তেওঁক ভাল কৃষি হয় তাৰপাছত প্ৰেচিং উদ্যোগ যদি আছে আৰু আন্তঃৰাষ্ট্ৰীয় বিপণত ধৰ তাৰপিছত গৱেষণা আৰু কৃষক সমবায়ৰ যদি জৰিয়তে যদি ইয়াৰ ভৱিষ্যত মানে অত্যন্ত উজ্জ্বল, কিন্তু বস্তুখিনি মানে চব ভাল হ'ব লাগিব বুজিছ ন, কৃষিকো মানে গুৰুত্ব দিব লাগিব। খেতিয় খেতি খেতিখিনিত তেনেকুৱা আৰু।
এইটোৱে মানে তোৰ মানে ভোট জলকীয়াটো এটা জ্বলা নহয় সেইটো। ই মানে, অসমৰ কৃষি সংস্কৃতি আৰু অৰ্থনীতি হওক বৈজ্ঞানিক হওক গৱেষণা আৰু বিশ্বৰ লগত মানে এটা মূল্যবান সম্পদ আৰু ইয়াৰ যদি আমি ভালকে উৎপাদন কৰো আৰু সংৰক্ষন কৰো আৰু তোৰ কৃষকে আৰু মানে, ডাইত ৰাজ্যখনে মানে দুয়োটাই তোৰ লাভত থাকিব পাৰে এই বস্তু যদি ভালকে ৰাখে।
ৰাখে ৰাখে।
আৰু এইতোটো, অসমৰ ভোট জলকীয়া মানে আমাৰ এটা গৌৰৱ হয় আৰু যদি আমি মানে এই বস্তুটোৰ গুণগত মানটো বজাই ৰাখো তেতিয়া বিশ্ব বজাৰত মানে এইবোৰ বস্তুটো আৰু আমি পৰিচিত কৰি দিব পাৰো।
উম, ই মানে আমাৰ কাৰণে বহুত লাভদায়ক হয় আৰু ভোট জলকীয়া বস্তুটো।
তাতে আৰু জলকীয়া না আজিকালি কোনে খাব